হেল্ল' অ কোৱা অ এনেই বহি আছো দিয়া তুমি কি কৰি আছা?
এ মইও এনেই বহি আছো ফেনৰ তলত আজি বতৰটো অলপ মানে ডাৱৰীয়া হৈ আছে। ন সেইকাৰণে গৰমো লাগাইছে ঠাণ্ডাও লাগি আছে। তোমাৰ মানে বৰষুণ দিলে আজি
অ হয় আজি মানে তোমাৰ এই ৰাতিপুৱা অলপ দিছে তাৰ পিছত দিয়া নাই আৰু ৰ'দে দি আছে দিনটো তোমাৰ অ।
ৰাতিপুৱা আমাৰ মানে বৰষুণ দিয়াৰ কাৰণে পূৰা ক'লা হৈ পৰিছে। উম এইটো তোমাৰ মেগে পুৰা ক'লা হৈ পৰিছে ত পিছত তোমাৰ বৰষুণটো দিবই নেকি বুলি ভাবিলোঁ ডাঙৰকে। তাৰপিছত বৰষুণটো দিয়াই নাই।
অ মানে তুম এই অলপ আগতে মোৰ মানে এজনীৰ লগ বৰীয়াই কল কৰিছিলে তাৰ লগত কথা পাতিলো তোমাৰ সেই মানে সেইটোয়ে বিষয়ত কথা পাতিছিলো যে মানে মানে আজিৰ বতৰটো মানে কেনেকুৱা আছিল বুলি। মানে তেতিয়া আ এনে কথা পাতি আছে তেতিয়া মানে এনেই মই আকাশত চাই আছিলো এই তৰা বোৰ চাই আছিলো। আৰু তোমাৰ কেতিয়াবা এনে আৰু দিনত এনে চাই থাকো ন কাশত তেতিয়া মানে এনে তোমাৰ এই যে মেঘবোৰ যে কিবা কিবি আকৃতি লয় ন সেইবোৰ চাই কিনে ভাল ভাল লাগে ন?
হয় হয় কেতিয়াবা মেঘৰ আকৃতি বোৰ হয় দেখিলে ভাল লাগে মানে ৰাতি মানে তৰাৰটো জোৰ কৰি এতিয়া আমি কিবা কিবি বনাও আৰু দিনতে এনে মেঘবোৰত কেনেকুৱা কেতিয়াবা মানুহ যেন লাগে। কেতিয়াবা চৰাই যেন লাগে এইবোৰ মানে
সেইটোয়ে অ, সেইটোয়ে কথা মানে আমি দুজনী পাতি আছিলো আৰু ভাল লাগিছিল মানে সেইটোৱে মই ভাবিলো আৰু তোমাৰ মতে মানে এনেই তুমি কি ভাবা আৰু সে মানে এইটো চাই কিনা তুমি কি কি ভাবা এই মেঘত চাই কিনে। যেনেকা মই ভাবো কেতিয়াবা এই মানুহ নিচিনা টুপি পিন্ধা মানুহ চাও কেতিয়াবা এনেকুৱা লাগে যে মানে মানুহে গীটাৰ লৈ কিনে থিয় হৈ আছে।
অ লাষ্ট টাইম মানে এনেকুৱাই হৈছিলে। লাষ্ট টাইম মানে এনেকুৱা হৈছিলে যেতিয়া জুবিন দাই ধুক কাইছিলে মানে তেতিয়া মানে জুবিন দা মেগত মানে দেখিবলৈ পোৱা যেন লাগিছিলে। মানে মই সেইটো চচেল মিডিয়োটো বহুত ভাইৰেল হৈছিলে। অ চচিয়েল মিডিয়াত টো ভাইৰেল হৈছিলে, মই চাইছিলো পুৰা জুবিন দাৰ নিচিনা সেইটো মানে হৈছিলে চাইনটো। এইটো ক'ব নোৱাৰি আৰু মেগৰ এইটো চাইনটো
মানে সেনেকুৱা কিয় হৈছে ন? তোমাৰ এই মানুহে যি মনত সেনেকুৱা ভাবে ন তুমি মেঘত চাই কিনে সেইটো ভাবিবা তোমাৰ সেইটোৱে মানে সেনেকোৱাই আকৃতি লৈ লয় আৰু মেঘে।
মেঘে আকৃতিতো মানে আ- আকতিটো তোমাৰ আগৰ পৰাই লোৱা থাকে। সেইটোৱে মানে আমাৰ ভাৱৰ হিচাপ মানে আকৃতিটো অলপ মানে আমাৰ ব্ৰেইনে এইটো আকৃতিটো মিলাই দিয়ে। অ সেইটোৱে, হয় হয়।
ভাল লাগে, উম।
উম ভাল লাগে।
চাই থাকিলে, তোমাৰ এনে মেঘটো মানে এনে তোমাৰ এই আকাশটো নীলা ভাল লাগে না ক'লা ভাল লাগে। এনে কেতিয়াবা ক'লাও হৈ যায় ন আৰু কেতিয়াবা তোমাৰ এই থাকে ন এই। একদম মানে পোহৰ নীলা অ ন? অ কেতিয়াবা একদম বগাও হৈ যায়। কেনেকুৱা তোমাক ভাল লাগে?
যে হৈ যায় আকাশতো, আকাশ পুৰা নীলা তাৰ পিছত তোমাৰ কেইটামান অহ মেঘ দেখিবলৈ পোৱা যায় আকাশত। সেইটো আকাশটো মোৰ বিৰাট ভাল লাগে।
অ অ হয়। মোক মানে সেনেকুৱা ভাল লাগে। তোমাৰ মেগ ইমান বগা দেখাত লাগে কেতিয়াবা মানে বগা হয় যে তোমাৰ মেঘ আৰু মাজে মাজে থাকে আৰু আকাশো পুৰা নি লা হৈ থাকে ন এই একদম পোহৰ হৈ থাকে সেইটো ভাল লাগে তোমাৰ সেনেকুৱা কেতিয়া হয় জানানে যেতিয়া বৰষু বৰষুণ দিয়ে ন, তোমাৰ যোৰ জোৰকৈ বৰষুণ দিয়ে, তেতিয়া জানা পাহাৰ বোৰ ইমান চাফা হৈ যায় আৰু সেইবোৰ আকাশত চাই কিনে ইমান বা ভাল লাগে ন
উম তুমি ঠিকেই ক'লা যেতিয়া মানে বৰষুণ দিয়ে বৰষুণৰ পিছত যেতিয়া ফাৰ্ষ্ট ৰদ ৰদ দিয়ে নহয়। তেতিয়া মানে আকাশৰ চাফা লাগে তোমাৰ উ নেৰ। চৰ গুচি যায় তোমাৰ ধূলি বালি একো নাথাকে তাৰপিছত তোমাৰ। এইটো পৰিৱেশ।
উম আৰু কেতিয়াবা তোমাৰ সেনেকুৱা বৰষুণ দিয়াৰ পিছত ৰ'দ দিলে কেতিয়াবা ইন্দ্ৰৰ ধনু। ওলাই যায় যে সেই সেইটো চাইছানে।
অ ইন্দ্ৰধনুষ এইটোতো মোৰ আমাৰ মানে দেখিবলৈ বেছিকে পোৱা যায়। তমাৰ আৰু সেইটো এ। ধৰকতো তোমাৰ মেঘালয় ছাইদ দেখিবলৈ বেছিকে পায়। মেঘালয় অৰুণাচল হয় এইপিনে বৰষুণ মানে। আ এইটো ইন্দ্ৰধন। টো কেনেকুৱা ধৰণত দেখিবলৈ পোৱা যায় যেতিয়া তোমাৰ পানে বৰষুণ দি থাকে এইটো চাইডেদি। তোমাৰ ৰ'দ পৰে নহয় সেইটো মানে বৰষুণত। বৰষুণত মানে চাইন চাইন কৰে সেইটো। বৰষুণত দেখিবলৈ পোৱা যায়।
হয় নেকি মইতো তোমাৰ এই মাজতে এবাৰ মানে এইবাৰ তোমাৰে দেখা পাইছো। ছিলো আৰু তোমাৰ এতিয়াতো দেখাই নাই তোমাৰ এই গৰম দিনতে দেখা পাই চাগে ন।
গৰম দিন ঠাণ্ডা দিন দেখিবলে পোৱা যায় খালি তোমাৰ বৰষুণ এক চাইড বৰষুণ। দি দিব লাগিব আৰু এক চাইড তোম অ ৰ'দৰ পোহৰ আহিব লাগিব।
অ মইতো সেনেকুৱা তোমাৰ এনে দেখা নাই তোমাৰ কেতিয়াবা মানে বৰষুণ দি থাকে। তাৰ পিছত ৰ'দো দি দিয়ে পতককে আৰু ৰ'দৰ লগত বৰষুণ দিয়ে ন তেতিয়া সেনেকা দেখা পাও আৰু।
হয় হয় তুমি ঠিকেই ক'লা ক এইটো কলো নহয় তোমাক। এক চাইডে বৰষুণ দিব লাগে এক চাইড তোমাৰ ৰ'দ দিব লাগে। তেতিয়াহে দেখিবলৈ পোৱা যায় নহ'লে দেখিবলৈ নাপায়।
মইতো তোমাৰ আগতে সৰু থাকোতে সেইটো মানে চাই। আ কিনা আৰু এনে কিবা কিবি ছবি আঁকি মানে তেতিয়া মানে সেইটো চাই কিনে ছবি আঁকিছিলো ন এতিয়া ভাল লাগিছিলে সেনেকুৱা মই আগতে বহুত এই পাহাৰ বোৰ আঁকিছিলো আৰু তোমাৰ এই আকাশ নীলা আকাশ অ
মই সৰুতে মানে ৰামধেনু বনাইকে বৰ ভাল পাইছিলো।
অ আচ্ছা হয় নেকি ভাল লাগে ন সেনেকুৱা উম ময়ো ভাল পাইছিলো। বহুত তোমাৰ এই তোমাৰ কালাৰ যে আমাৰ ক কালাৰ যে আছিল ন সেইটো মানে মানে সেনেকুৱা বনাই কিনে বৰ ভ ভাল পাইছিলো আৰু মই
অ বনাই কে ভাল লাগিছে। ছিল তোমাৰ দেখিেও ভাল লাগিছিল সেইকাৰণে মই আগৰ পৰা মানে এইবোৰ ট্ৰাই কৰিছিলো তোৰ বনাব কাৰণে।
মান এনে। থাকিলেনে আকাশত চাব মন যায় ন ভাল লাগে দেখাত আৰু তোমাৰ এই তৰাবোৰ চাই। আৰু।
এটা সঁচা কথা ক'ব গ'লে মই আকাশ চাইকে শুবলৈ বৰ ভাল।
অ হয় হয়।
আকাশ মানে চাই কেনে মানে মোৰ এই আকাশৰ মানে। তৰাবোৰ চাই চাই কে মানে। শুব কাৰণে ব বিৰাট ভাল লাগে কেতিয়াবা কেতিয়াবা মানে। আমাৰতো চাট নাই তোমাৰ গছৰ তলত যাওঁ এনেই ওপৰে চাই কেনেকা। শুই থাকো নহয় তেতিয়া আকাশ দেখিবলৈ পোৱা যায় আকাশ মানে নীল আকাশ। মানে আকাশটো একো নাই নহয়। সেই এনে বিৰাট ধুনীয়া লাগে সেইবোৰ খালে মানে মনটো শান্তি লাগে, আৰু।
লাগে এটা মানে,। প্ৰাকৃতিক দৃশ্যৰ নিচিনা সেনেকুৱা হব লাগে, আৰু যেনেকা তোমাৰ এ মানে চাইডত তোমাৰ এই নদী, আছে। আছে আৰু নদীৰ চাইডে চাইডে তোমাৰ গছ গছনিবোৰ আছে আৰু এই। বতাহ দি আছে আৰু তুমি এনে শুই কিনে আকাত আকাশত চাই আ চা সেইবোৰ মানে ভাব। বি আৰু ভাল লাগি যায় ন এনেকুৱা।
সেইটোতো হয় তুমি ঠিকেই গলা।
তোমাৰ এই মানে চৰাই মাত মানে চৰাই গান গাই থাকে এইবোৰ মানে।
অ চৰাইৰ গান আৰু তোমাৰ অ তোমাৰ চাৰিও পানে। অ চৰাই চিৰিকুটিৰ। মানে শব্দ তাৰপিছত তোমাৰ নীলা আকাশ আৰু অলপ লাহে লাহেকে ব। তা চলি থাকে সেইটো মানে পৰিৱেশে বেলেগ, তোমাৰ সেইটো আমি
লাগে তেতিয়া মানে বৰ ভাল লাগে উম মই মানে কেতিয়াবা তোমাৰ যাও ন ব্ৰহ্মপুত্ৰৰ। ওচৰত কাষত যাও ন তাতে বহি থাকো। তেতিয়া চাই থাকো আৰু তোমাৰ এই মাজতে এনেকুৱা হয় ন এই ৰাতিৰ টাইমত তোমাৰ। অ হয় নেকি।
ব্ৰহ্মপুত্ৰৰ কাষত তোমাৰ তাতে থাকিলো ইমান ধুনীয়া লাগিছে ইমান। ধুনীয়া বতাহ আহিছে আমাৰ পানে ওচৰতে ব্ৰহ্মপুত্ৰ পৰে। আৰু এয়া বৰ্তমান পানীও বাঢ়িছে ইমান ধুনীয়া লাগে। মানে পানীতো যোনটো ফ্ল' দি বৈ থাকি তাক মানে মনটো লাগে আমিও এনেকুৱা বৈ থাকোঁ। কিবা এটা ফ্লত মানে সেইটো বেলেগ এটা সেইটো লাগে মানে।
উম উম হয় -হয় মানে তোমাৰ এনেকুৱা হৈছে নেকি? কেতিয়াবা ৰাতিৰ সময়ত মানে এনে তৰাবোৰ যে জিলিকি থাকে ন তেতিয়া পতকে তোমাৰ। মানে এটা তলাৰ তৰা। মানে এনেই চলি থকা নিচনা লাগে ন সেইটো মানে প্লেন হয় মান সে মানে আগতে মই সেইটোন। ভাবিছিলো যে এইটো। তৰা হয় বুলি মানে।
অ তোমাৰ সেইটো এইটো হয় সেইটোও হয় তুমি ঠিকে ক'লা। অ প্লেন হয় বুলি আৰু কেতিয়াবা তোমাৰ চাটাৰ লাইটৰ লাইট। দেখিবলৈ পোৱা যায় আমাৰ যিহেতু বিজ্ঞানৰ চাটালাইট সিহঁতৰ মানে লাইটটো দেখি দেখিবলৈ পোৱা যায় এইপিন সেইপিন কৰা সেইকাৰণে আহ কেতিয়াবা। এনেকুৱা কোনে পনোই কয় এইটো দুটা তৰাটো পৰিছে বুলি। আহ তেনেকে দেখিছে নে কেতিয়াবা দুটা মানে ভাঙা তৰাটো?
নাই নাই সেনেকুৱা দেখা নাই মই।
হয় নেকি অ মই লাষ্টাইম মানে দেখিছিলো। যেন লাগিছে কিন্তু হয় নহয় তো ক'ব নোৱাৰো বাৰু দেখা।
অ হয় নেকি। তোমাৰ এই দেৱালীৰ টাইমত তোমাৰ এই যে এটা লেম যে জ্বলাই। কিনা এ দিয়ে যে ওপৰত যায় যে জ্বলি -জ্বলি চাকি যে দি দিয়ে তাতে ভিতৰত। সেইটো দেখা পাইছানে অ সেইটো মানে মই আগতে চাইচো ভাবিছো এইটো। কি হয় বুলি মানে আগতে মানে গম পোৱা নাছিলো তেতিয়া সৰু থাকোতে। মই ভাবি থাকিছিলো মানে এইটো তৰা তলতে আহ কিনে আকৌ ওপৰত গৈ আছে সেনেকুৱা লাগিছিল আৰু।
হয় নেকি অ তেনেকুৱা নহয় বাৰু এই।
আৰু তোমাৰ ওপৰত যাই কিনে এইটো মানে আকৌ পৰি যায় চাগে তলত পৰি যায়।
এইটো মান এইটো গেছটো যিমান মান থাকে নহয় তোমাৰ এইটো। এইটো বেলুন মানে যিটো দিয়ে নহয় তাতে যিমান মান গেছ থাকে। মান সিমান ওপৰলৈ যায় যেতিয়া শেষ হৈ যায় মানে লাহেকে নামি আহে আৰু।
অ অ।
এইটো মানে এনেকুৱা কৰিব। পলিউচন হয় এনেকুৱা কৰিব নালাগে আৰু সেইবোৰ ভাল নহয় আৰু কৰি। সৰু পোৱালীবোৰৰ টো সেনেকুৱা ইচ্ছা থাকে নহয় আৰু ডাঙৰ মানুহে সেইটো বুজাব লাগে সেইবোৰ পলিচন কৰিলে আমাৰে য'তে ত'তে প্ৰদূষণতটো বাঢ়ি যায় সেইকাৰণে
হয় ঠিকেই ক'লা উম ঠিকেই কৈছা তুমি এইটো প্ৰদূষণ হৈ কিন্তু মানে যে দেখাততো ভাল লাগে ন মানে কাখত সেনেকুৱা মানে সেইবোৰ দেখাত ভাল লাগে উম উ আৰু কেতিয়াবা তোমাৰ তৰাবোৰ মানে একজুট হৈ থাকে ন সেইবোৰ চাই কিনে ভাল লাগে।
উম এইটো হয় চ্বৰাবোৰ একজুট হৈ থাকিলে মানে কিবা কিবি আকৃতি দিয়া যায়। তৰা, ৰথা তুমি তেনেকুৱা আকৃতি, দিয়া নে।
অ অ মই দিওঁনে এনে চাই থাকিলে সেনেকুৱা লাগে। ন কিবা এ চাই থাকিলে এই ধনু নিচিনা লাগে কেতিয়াবা সেইবোৰ মানে চাই কিনে ভাল লাগে। তৰা, ৰ
মহৰ মানে মুখ বনোৱা যায় কিবা আঁকা যায় কিবা লিখা যায়। মিলাই মিলাইকে ভাল লাগে। আৰু অ অ দিয়া ঠিক আছে তেনেহ'লে ইয়াৰ বিষয়ে পিছত আকৌ কথা পাতিম দিয়া ধন্যবাদ দিয়া।
অ